আহ কি খবৰ তোমাৰ?
ভালে, তোমাৰ?
অ মোৰো ভালেই দিয়া।
অ কি কৰি আছা?
এ এনেই আছো, অলপ মানে চাতাতে বহি কিনে অলপ হাৱা খাই উম হাৱাও দি আছে।
উম ঠাণ্ডা বতৰ।
তাকে এনেুৱা সময়ত অল মানে ঠাণ্ডা ঠাণ্ডা লাগে কিন্ত ৰাতিপুৱা বহুত গৰম।
ৰাতিপুৱা ৰ'দ টো দিয়ে ন বহুত, ডাইৰেক্ট মানে চাদৰ ৰদতো পৰে চাটতৰ ৰ
উম উম তাকে ব'লা আজি মন্দিৰৰ কথা পা বলা উম তুমি মন্দিৰ যাই ভাল পোৱা?
অ।
আহ আহ মই মন্দিৰ যাই ভাল পাও।
মন যাই ভালে লাগে।
উম ভাল লাগে শান্তি লাগে ন।
উম এটা মানে বেলেগ হেৰি হেৰি হয় তুমি এনে কি কি মন্দিৰ জানা মানে?
মই মই গৈছো আমাৰ ইয়াৰেতো হেৰি গৈছো কামাখ্যা গৈছো বশিষ্ঠ বালাজী তাৰপিছত শুক্লেশ্বৰ, ইস্কন খনত গৈছিলো ইস্কন খনতো গৈছো। তাৰপিছত আৰু আৰু আমাৰ ঘৰৰ ওচৰতো আছিল শিৱ মন্দিৰ এটা আছে তাৰিছতে হনুমান মন্দিৰো আছে গনেশ, মন্দিৰো আছে সেনেকে গৈছো।
উম,
দূৰৰ হাজো চাজৰ মন্দিৰত যোৱা নাই ৰবা যাব লাগিব। এদিন অ' তুমি কোনটো-কোনটো মন্দিৰত গৈ পাইছা।
ময়ো তোমাৰ কামাখ্যা গৈছো, বশিষ্ঠ গৈছো।
উম-উম উমানন্দ গৈ পাইছা? হেল্ল', হেল্ল',
অ' শুনি আছো কোৱা?
অ' উমানমানন্দ গৈ পাইছা?
অ' উমৰ মন্দজ গৈ পোৱা নাই মই তোমাৰ হেৰি গৈছো কামাখ্যা গলো বৈশিষ্ঠ গলো বালাজি গৈছো। তেনেকে তোমাৰ এই দৌল গোবিন্দ যে অ' দৌল গোবিন্দও গৈছো। দেন তোমাৰ হেৰি দীৰ্ঘেশ্বৰী মন্দিৰো গৈছো দেন তোমাৰ ইস্কন গৈছো দেন, তোমাৰ আৰু আছে হেৰি পামহি মন্দিৰো গৈছো পামহি তোমাৰ, অলপ দূৰ আছে দেন তোমাৰ হেৰি আছে আৰু কি কৰিলো? অ' বহুত মন্দিৰ আছে এনেকুৱা লাইক হেৰি শিৱ মন্দিৰো অ', হেৰি গৈছো তোমাৰ এই যে নগাঁওত যে আছে কি কয় এইখন এই শিৱ মন্দিৰটো যে। উম, পাহৰিলো মই বহুত ডাঙৰ যে শিৱলিংগ হা অমৃত। সৃত্যুঞ্জয় মন্দিৰ গৈছো অ-অ-অ উম,
সেইখন বহুত ডাঙৰ হয় ন মৃত্যুঞ্জয় মন্দিৰটো।
ডাঙৰ অ', পুৰা মানে তোমাৰ এখন ডাঙৰ ফিল্ড ধৰা এই আমাৰ নলবাৰীত যে হেৰি তোমাৰ হে ৰাস চাগ হয় যে। বিহু হয়।
অ-অ-অ,
পথাৰত এখন হেৰি কৰে ন সিমান ডাঙৰ মানে বহুত ডাঙৰ মানে বিশাল আৰু।
পোৱা নাই ৰবা।
উম, যাবা মানে এইখিনি সময়ত নহয় জুলাই মানে নাযাবা মানে বহুত বেছি ৰ'দ খোজ দিবই নোৱাৰা মানে। আখাবোৰ পুৰা গৰম হৈ থাকে ধৰা তোমাৰ এই ঠাণ্ডা বতৰত, ধৰা নৱেম্বৰ, ডিচেম্বৰ মানত যাবা তেতিয়া অলপমান ঠাণ্ডাও পৰে ৰদতটো ইমান সেইখিন সময় যাব লাগে। এইখিনি সময়ত গলে যে বহুত গৰম পাবা।
অ' তুমি কেনেকুৱা মাহত গৈছিলা তাতে?
মই জুলাই গৰম বন্ধ দিছিলে আমাৰ স্কুলৰ তেতিয়া জুলাই ম কিন্ত গম নাপাও ন গৈছো পুৰা বহুত মানে নৰ্মেলটো গৰম আছে কিন্তু মানে তোমাৰ খালী ভৰি খোজ দিব লাগে ন চেডেল নিব নোৱাৰা। চেডেল বোৰত বাহিৰত থ'ব লাগে পুৰা মানে গোটেই তোমাৰ ফিল্ডত, একদম পুৰাষৰ ৰ'দ পৰে মানে একদম খোজ দিব নোৱাৰা অৱস্থা হৈ যায়। উ, মানুহবোৰে, মানুহবোৰে জঁপিয়াই-জপিয়াই যে ইমান ৰৌ মানে পকা গৰম এনেকুৱা সেইকাৰনে।
আৰু কামাখ্যা মন্দিৰটোও বহুত ধুনীয়া।
উম, কামাখ্যা মন্দিৰত যায়ও বহুত ভাল লাগে কিন্তু তুমি দৰ্শন কৰি পাইছা।
অ' পাইছো-পাইছো বাপৰে কি ডাঙৰ পাহাৰ নীলাচৰ পাহা টো আৰু যে অমংগ আচ মেলাত বাপৰে কি মানুহ।
উম, মই গৈয়ে পোৱা নাই অৱশ্যে মেলাত।
অ' মই গৈছো অ' গৈছো বাপৰে কি এবাৰ মই ফাৰ টাইম গৈছো। বাপৰে কি মানে? মানে ফাৰ্ষ্ট টাইমে, তাৰ আগতো এবাৰ গৈছিলো। এনে, নহ। এনে গৈছিলো আৰু, পূজা চুজা কৰিছো। আল্লা যাতে বাপে মেলাত। তোক জানাই কিমান ভিৰ?
আৰু বহুত।
বহুত মানুহ, বাপৰে বহুত মানুহ। সেই ৰাস্তাৰ পৰাই ভিৰ জানা?
কিমান দূৰৰ দূৰৰ।
বহুত, আৰু তাত। সেইটোতো পাহাৰটো উঠিছো, উঠিছো। পাহাৰ উঠাতে আমাৰ জানা তিনি ঘন্টা লাগিছে। তিনি ঘন্টা খোজ কাঢ়ি। তিনি ঘন্টাও বেছি খোজ কাঢ়ি আছো খোজ কাঢ়িয়ে আছো।
এনেকোৱা যেন লাগে মানে, ইমানেই সময় লাগে।
অ', কিন্তু চবেই আৰু মানে?
কি আহিবা এনেও খোজ কাঢ়ি।
অ', আহুতে কিন্ত খুব সোনকালে পায়। কিন্তু, আৰু এইফালে ইমান গৰম দি আছে। নহ, কিছুমানৰ মাথা চাথা ঘূৰি যায়। তাতে এম্বুলেন্সবোৰ থাকে নহ। ইউনিয়ন ইউ অ, ইউনিয়ন গ্ৰুপবোৰো থাকে নহ তাতে? কলেজৰ। তাতে অ'। অ', মই তাকেতো ইউনিয়ন গ্ৰুপ।
থাকে নেকি? কলেজৰ পৰা মানে, দি দিয়ে নেকি?
অ', কলেজৰ পৰা দিয়ে মানে, সিহঁতি হেল্প চেল্প দিয়ে আৰু। হেল্প চেল্প কৰে, তাৰপিছত পানী চানীবোৰ। তাৰ পৰা ফ্ৰীল। মানে, পানী চানী দিয়ে। জুচ, চুচ পায়।
অ', অ', আচ্ছা আমাৰ নাজানিছিলো সেইটো। অ, দোকান বোৰো বন্ধ কৰি দিয়ে।
অ', সেইকাৰণে সেহিঁতে মানে, এক্সট্ৰাকে কিবা এটা লগাই দিয়ে আৰু। দোকান টাইপ খুলি দিয়ে।
আচ্ছা, আচ্ছা মানে হেল্প কৰে আৰু । উম, উম। আমাৰ নৰ্মেলো। তো তোমাৰ দৰ্শন কৰে যে, কামাখ্যা মন্দিৰত। সেইটোতো যে কিমান, লাইন ধৰে নহ ৰাতিপুৱা।
অ', তাকেই! মই ভিতৰত জানা, আপ-দ। দৰ্শন কৰিবই নোৱাৰিলো। ফাষ্ট দিনা গৈছিলো। বহুত মানুহ আছিলে, আৰু বন্ধ কৰি ৰাখি দিয়ে।
অ', বন্ধ কৰি দিয়ে মানে? বেছি, পুৰা মানে। মই চাগে, দু। মই দুবাৰ নে, তিনিবাৰ কৰিছো। মই । দৰ্শন, লাষ্ট তোমাৰ দুই হাজাৰ বিশতে কৰিছিলো।
অ', মই জানা, ভিতৰত ইমান কৰিবলৈ ইচ্ছা। কিন্তু, মই যাবই নোৱাৰিলো। বাহিৰতে যে, চাকি তাকি জ্বলাই আহিছিলো।
অ', তুমি দৰ্শন কৰিব যেতিয়া, ৰাতিপুৱাই যাব লাগিব মানে। চাৰিতা মানত, নহলে তুমি নোপোৱা। আৰু জোন। লৈ যায় সিহঁতে পাইগে। এনেুৱা, বাত ষ্টিল মই জানো তুমি যদি লাইন ধৰি যোৱা নহ? তেতিয়াই ভাল লাগে, এনেকে সহজে সো।
অ', সেই। সেইটো হয় নহ? হৈছে থাকে। মানে? কিমান, দূৰৰ দূৰৰ পৰা মানুহ আহে নহ? এইটো মা এইটো মন্দিৰত। তাত। অ', চেলিব্ৰিটিবোৰোতো আহে।
উম, কিমান আহিছে দেখোন। তোমাৰ বলীউড চেলিব্ৰিটি হওক, নৰ্মেল মানুহ হওক। বহুত। বহুত, যায়।
থাকে পণ্ডিত। কিমান, আছে তাতে। আৰু বহুত মানে অ, আৰু বহুত পাৱাৰ। , মন্দিৰ ন সেইটো?
পুৰা, চেঞ্জ হৈ যায় মানে। আৰু, যিমানে দ ৰ'দ নিদক ঠাণ্ডা পৰি যায় নহ?
উম, ঠাণ্ডা পৰিছে। আৰু, তাতে বেছি ৰখি থাকিব নোৱাৰি। আৰু, তাতে আক। আকৌ চিকিউৰিটি বোৰে যা, যা। যোৱা, যোৱা কৈ থাকে।
অ অ মানে লগালগ চেষ্ট কৰিব লাগে আৰু মানে ভিৰ হব নিদিয়ে বেছি অ মই জানো বাহিৰত লাইন ধৰা সময়খিনি যে ভিৰ থাকে ভিতৰ কিন্তু ভিৰ নহয় পুৰা মানে দৰ্শন কৰা পুজা কৰা লগগ ওলাই যো
অ অ তাকে অ অ অ কিন্তু মানে অ যোৱা সময়ত কিন্তু পাহাৰতটো কিন্তু বেলেগ ডেঞ্জাৰ দেই
তুমি কেইবাৰ খোজকাঢ়ি গৈছ পাহাৰখন মানে
পাহাৰ খন খোজ কঢ়াাতটো এবাৰ যোৱাতেতো গাড়ীতে গ'লো এবাৰ মোৰ যিমানো পুৰা খোজ কঢ়িছো খালে ভৰি আকৌ সেই ৰাতিপুৱাই অ চেডেল তেেণ্ডেল নিদে নিদিয়ে পাহাৰটো পুৰাতো খোজ কঢ়িব লাগিব খালী ভৰি এইফালে ভৰি চৰি বিহাই যায় স তোম উম
মইতো তোমাৰ খালি অ মইতো খালি তোমাৰ এবাৰ মানে চাগে গৈছো পাহাৰ খন মানে খোজকাঢ়ি ভাল লাগে কিন্তু যাই সেনেকে কিন্তু খালী ভৰি যোৱা নাই মানে তোমাৰ মেইন গেট ৰ পৰা একদম কামেখাম মেল হেৰিলৈকে
অ অ
কিমত দুই ঘণ্টামান লাগে
অ অহা বছৰ যাম দিয়া আমি দুতা অ তোমাৰো ফ্ৰেণ্ডজনক কবা মইো ক'ম
আহ খবৰ ন উম একেলগে যাম দিয়া অ মানে গাড়ীত গলেও ভাল লাগে বস্তু এক খজ কঢ়ি গলে অলপ ভাল লাগে আৰু
উম অ অ কিন্তু গলে মানে ৰাতিপুৱাই আৰু ৰা বিটো বোলে বহুত ধুনীয়া দেখিছো ফনচনত
অ মই ৰাতি সো দেখা নাই মই ৰাতি তুমি ৰাতি গৈ পাইছা
নাই নাই গ পোৱাাই মে ভিডিঅ চিডিঅ' দেখি শুন ৰাতি একদম কিবা অ ৰাতিয়ও নিদিয়ে ৰাতিপুৱাই যাব লাগিব সি
যিনতে যাব লাগিব মানে ৰ'দ নোহোৱা সময়ত যাম দেই উম
আৰু মেলা চেলাাতো যাম মেল আমা ম আকৌ আমবাছী ম আমাচী মেলাই হয় আমাবাী য দিয়া অ নেক্স বাৰ আহিব ন আক
অ খ
অ তেতিয়া যাম দিয়া ভাল লাগিব উম মানে মানুহ হলে ভাল লাগে আৰু তাতে মেলা চ কিবা কিবি বস্তু ওলাই
আৰু বহুত দূৰৰ পৰা মানুহ আহে কিছুমানে সোধেও ইয়াৰ বিষয়ে নাজানে সেইটোও ভাল লাগে মই এবাৰ সেই দুইহেজাৰ বিশত যে গৈছিলো তে সি আহ এ মানে এটা ফেমিলি লগ পাইছিলো তেওঁ তোমাৰ আই গেছ কলকাতাৰ পৰা আহিছিল নেকি মানে তেওঁ ইমান নাজানে মোৰ বিদিৰ বিষয় ত' মই মোৰ ফেমিলি লগ গৈছিলো যোৱতে আৰু মোৰ দেউতাক সুধিছে আৰু এনেকে যে হেৰি মন্দিৰটোৰ বিষয়ে মন্দিৰটো কেনেকুৱা কি কথা আৰু মানে ইয়াৰে মানে মেইন তোমাৰ মানে মটিভটো কি সেনেকুৱা আৰু
উ উম আচ্ছা সুধিছে অ অ সুধিছে
অ সুধিছে
অ অ
মন্দিৰতো বহুত কিছু কথা আছে তো আৰু চবেই নাজানে তো
অ', নাজানে, নাজানে আৰু বহুত, বহুত ধুনীয়া মন্দিৰ টো হ'ল মোৰ যাই ভাল লাগিছে আৰু বহুত ডাঙৰ বাপেৰে মানুহক সদায় মানে তাতে ভিৰ পাবাই তুমি ভিৰ থাকিবই মানে দৰ্শন কৰিবলৈ বহুত যায়ে মানুহ ন' উম। বেলেগ মন্দিৰত মন্দিৰতকেতো কামাখ্যা আমাৰ কামাখ্যাই বহুত ম
অ', মানে মানে বহুতে মানে কামাখ্যা মাক হেৰি কৰে আৰু মানে। বাকী মন্দিৰ নগলেও কামে
অ', অ', কিন্তু তাতে তাৰ হেৰি ফোন চব ওলাব নোৱাৰি ন' আকৌ ফটো চটো উঠাবও নোৱাৰি
অ', ভিতৰত ফটো উঠাই উঠিব নোৱাৰা মানে বাহিৰত তোমাৰ চেণ্ডেল থোৱাৰ আগে আগে যি ঠা পিছত নোৱাৰা আৰু মানে নাই মানে হে এই ম মানে ভগৱানৰ হেৰি ন'।
উম, উম।
বহুতে মানে হেৰি কৰে কিছুমানে দিলে মানুহ আহিব লগুছে কাৰণখা পাই যায় ন'।
অ', অ', সেইটোও হয, উম, উম, বাকী মই উঠাম বুলি ভাবিছো কোনোবাই কৈ আছে যে ফটো ফোন টো নোলাব নোলাব। আৰু এতে বহুত চুৰ তুৰো হয় ন' পকেট পকেট মাৰা ওলাই
তাকে
আৰু এনেকুৱা মেলা চেলা হ'লে চুৰ তোৰ বেছি হৈ জানা। ভিৰ থাকে পচু অ', চুৰবোৰে চান্স পাই যায়। যে যে মানুহ ভিৰ আছে কিন্তু কে চুৰ কৰিলো সেনেকুৱা আৰু
কঠ আজিকাৰণে খিনিয়ে ন' অ', দিয়া।